হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
আহ
অ নমস্কাৰ কেনে আছা
নমস্কাৰ ভালে আছো
ময়ো ভালে আছো। আজি আমি সামাজিক মাধ্যমৰ সুবিধা আৰু অসুবিধা বিষয়ে আলোচনা কৰো অহা।
অকে কৰোঁ।
হম
কোৱোহ
বৰ্তমান যুগত সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ
এক এক গুৰুত্ব গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে তুমি তাৰ ওপৰত কি কবা।
বৰ্তমান সময়ত সামাজিক মাধ্যম বহুত বহুত গুণেতে মানে উন্নত হৈছে।
অ অ
আ, তোমাৰ কি বুলি কয়, সমাজত চলি থকা যি ধৰি লওঁক বৰ্ণ বৈষম্যবোৰ এইবোৰ আঁতৰাই দিয়া হৈছে।
উম, উম।
আৰু তোমাৰ কি বুলি কয়, সমাজত চলি থকা যি ভুল, ভুল বুজাবুজিৰ যি আগৰ নীতি নিয়মবোৰ আছিল সেই নীতি নিয়মবোৰ, সেই নীতি নিয়মবোৰ মানে আঁতৰাই এতিয়া নতুন নীতি নিয়ম প্ৰতিষ্ঠা কৰা হৈছে।
অ', অ'।
যাৰ ফলত সম খন মানে উন্নতিৰ পথত আগবাঢ়ি গৈছে।
উম, যোগাযো-যোগাযোগৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা কেনে বৰ্তমান যুগত?
বৰ্তমান যুগত যোগাযোগৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। আৰু সমা-সমাজত প্ৰত্যেকজন ব্যক্তিৰে মানে নিজ নিজৰ, নিজৰ, নিজৰ কোৱাৰ যি মানে এটা সুবিধা, সেই সুবিধাটো পোৱা গৈছে বৰ্তমান সমাজত। প্ৰত্যেকখন সমাজতে চব-চব সৰু অ ওঠৰ বছৰ যোনবিলাক, ওঠৰ বছৰ ভতধিকাৰপ্ৰাপ্ত যোনবিলাক লোক আছে, সেইবিলাকখনো সমাজত মানে কোৱাৰ অধিকাৰ পাইছে।
উম।
যাৰ ফলত নিজৰ সমস্যাসমূহ ব্যক্ত কৰিব পাৰছে
অ', তো-তোমাৰ আৰু সামাজিক মাধ্যমৰ জৰিয়তে আমি মুহুৰ্ততে বন্ধুবৰ্গ বা আ ত্মীয়স্বজনৰ হওক ভৰ্মীৰ সৈতে যোগাযোগ কৰিব পাৰো, সেইটো এটা কাৰণ।
অ', সেইটো এটা কাৰণ, মেইন কাৰণ এটা। উম।
আগতে দূৰত থকা মানুহক খবৰ ল'বলৈ বহু সময় লাগিছিল।
অ', অ'।
এতিয়া ফটো, ভিডিঅ', বাৰ্তা, লাইভ, কলৰ জৰিয়তে
দেখুৱা
জৰিয়তে সহজতে যোগাযোগ কৰিব পাৰি আৰু বহুত। টো, উন্নত হৈ পৰিছে বৰ্তমান যুগত।
অ', বৰ্তমান যুগত উন্নত হৈ পৰিছে সামাজিক মাধ্যম, গতিকে তোমাৰ বিশেষকে ফেচবুক, হোৱাটছআপ। ধৰি লওঁক টুইটাৰ, ইনষ্টাগ্ৰাম আদিৰ জৰিয় তে, মানুহে নিজৰ ব্যৱসায় স্থাপন কৰিব পাৰিছে সৰু, বৰ ব্যব পাৰীসকলে ধৰি ল, আ, নিজৰ, নিজৰ যোনবিলাক সামগ্ৰী সেই সামগ্ৰী বিলাকৰ এডভাৰটাইজমেন্ট কৰে, ধৰি ল, প্ৰচাৰ কৰে এই সামাজিক মাধ্যম পেজত প্ৰচ-প্ৰচাৰ কৰে। জনসাধাৰণক আকৰ্ষিত কৰিছে।
অ' তোমাৰ মতে শিক্ষাৰ ক্ষেত্ৰত সামাজিক মাধ্যমত কি, কি সুবিধা আছে বুলি ভাবা?
শিক্ষাৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ ভূমিকা প্ৰখৰ।
উম।
মানে সামাজিক মাধ্যমে শিক্ষাৰ ক্ষেত্ৰত বহুত মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
অ' তোমাৰ চেনেল গোটৰ আদিৰ জয়তে শিক্ষাৰ্থীয়ে আহৰণ কৰিব পাৰি।
আহ আগৰ-আগৰ সময়ত যেনেকে শিক্ষা গ্ৰহণ কৰিব কৰিবলৈ হ'লে মানে পাঠদান শিক্ষকৰ ওচৰত যাবলগীয়া হৈছিল। কিছুমান অসুবিধাৰ বাবে যাব পৰা নাছিল, আজিকালি ঘৰত বহিয়ে আহ সৰু বৰ চব লোকসকলে মানে সামাজিক মাধ্যমতে নিজৰ শিক্ষা গ্ৰহণ কৰিব পাৰে।
অহ-অহ।
শিক্ষা উন্নতি হৈছে। বৰ্তমান যুগত। আৰু ফেচবুকৰ ফেচবুক, ফেচবুক পেজৰ জৰিয়তে তোমাৰ কি বুলি কয় বহুত সুবিধা পাইছে যে, আগতে বাতৰি-কাকত হোৱা লৈকে ৰখি থাকিব লাগিছিল আজিকালি
উম।
ডাঙৰ ডাঙৰ যোনবিলাক আমাৰ বৰ্তমান সময়ত মন্ত্ৰী, চলি থকা মন্ত্ৰী ছাত্ৰীসকলে সিহঁতৰ নিজৰ পেজসমূহত বাৰ্তাবিলাক প্ৰেৰণ কৰে। যাৰ ফলত অ' জুনৰ ধৰণৰ মানে সেইবোৰ জনাত বা খবৰ পাতি পোৱাত
অ' তোমাৰ মুহূৰ্ততে আৰু খবৰ টো পায় আৰু
ততে খবৰ পাই যায় আৰু আৰু কিছুমান সমাজত চলি থকা ধৰি লওক, কিছুমান মিছা বদনাম বা যিবিলাক উম। মিছা, মিছা অপৰাধত মানুহক ফচাবলৈ চেষ্টা কৰিছে সেইবিলাকে নিজৰ ভিডিঅ' বা সিহঁতৰ ফটো আপলোড কৰি ফেচবুকত আপলোড কৰাৰ বাবত অলপ প্ৰশাসন ব্যৱস্থা ময়ো মানে এই প্ৰশাসন ব্যৱস্থাইও তোমাৰ কি বুলি কয় কেছ এটা সমাধান কৰাত মানে সুবিধা হৈছে বহুত
অ অ।
যাৰ ফলত সঁচা তথ্যবোৰ গম পোৱা গৈছে।
উম।
উম।
আৰু ব্যৱসায়িক ক্ষেত্ৰত সামাজিক মাধ্যাম ভূমিকা কেনে আছে বুলি ভাবা
ব্যৱসায়ৰ ক্ষেত্ৰত ধৰি লওক আজিকালি ঘৰত বহিয়ে মানুহেই ফ্লিপকাৰ্ট হওঁক মিছ' হওক এমেজন হওক আদিৰ পৰাই ঘৰত বহিয়ে নিজৰ লাগতিয়াল সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে
অ- অ মানে সহজতে
সহজতে আৰু আৰু মানে সামাজিক মাধ্যামে বহুত আৰামদায়ক কৰি তুলিছে
অ' আৰু তোমাৰ ইয়াৰ ফলত ক্ষুদ্ৰ ব্যৱসায় সকলে বহুত লাভৱিত হয় আৰু
ক্ষুদ্ৰ ব্যৱসায়লে লাভিত হৈছে যথেষ্ট পৰিমাণে আৰু ষ্টুডেন্ট বিলাকৰ ষ্টুডেন্ট ধৰিলো আজিকালি এমেজোন হ বিভিন্ন পৰ্টেল বা ৱেবচাইটবিলাকত ঘৰত বহিয়ে সিহতে ধৰি লও ডাঙৰ ডাঙৰ কোম্পানী বিলাকত কাম কৰতে পঢ়াৰ সুবিধা পাইছে
অ -অ
সুবিধাসমূহ তেওঁলোকে নিজে ল'ব পাৰিছে
উম -উম
ঘৰত বহিয়ে
আৰু তোমাৰ ক্ষুদ্ৰ বেৱসায়ীসকলৰ আৰু কম খৰচতে অধিক সংখ্যা গ্ৰাহকৰৰও গ্ৰাহকৰ ওচৰলৈ যাব পাৰে পৰা যায় আৰু।
অ- অ- অ
উম
ব বৰ্তমান বৰ্তমান সময়ত ধৰি লোৱা যেনে গুগল
উম।
বা এইভাগে চেটজীবিটি হওক। গুগল হক সমূহত ধৰি লও জনোনসাধৰণৰ যিকোনো মানে সমস্যা তৎক্ষণাত সমাধান কৰিব পৰা ধৰি লওক মনত চলি থকা কিবা এটা বিভ্ৰান্তিৰ তেওঁলোকৰ লগত শ্বেয়াৰ কৰি তেওঁলোকে এই এজন শিক্ষক বা এজন এজন শিক্ষক বা এজন ধৰি লও জ্যেষ্ঠ ব্যয়ক্তিৰ দৰে সিহঁতে বুজাই দিব, বুজাই দিব, পিছে যাৰ ফলত আমি সহজে বুজিব পাৰিছো
উম উম
এই খিনিয়ে আৰু,
বৰ্তমান যুগত
বৰ্তমান পিছত বহুত সুবিধা হৈছে। ক'ব গ'লে বহুত কিন্তু, তাৰো তাৰো মানে বেয়া দিশতটো আছে, নেতিবাচক দিশো আছে বহুতো, যাৰ ফলত মানে
হুম
ল'ৰা ছোৱালী বেছিভাগ সময় নিজৰ মোবাইল ফোনৰ মানে কিনৰ আগতে মানে কটাই যাৰ ফলত মূৰৰ বিষ,
উম
তোমাৰ অৱসাদ, আদিত ভুগিব লগা হৈছে। যে চকুৰ প্ৰব্লেম,
উম
মানসিক ৰোগ, এইবিলাকৰ মানে আক্ৰান্ত হৈছে।
বহুতো ৰোগ দেখা দিয়া গৈছে আৰু বৰ্তমান,
অসামাজিক মাধ্যমত চলি থকা ধৰি লওক কিছুমান ভুৱা বাতৰিৰ ফলত সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে।
অ' অ' সেইটো এটা কাৰণ গুৰুত্বপূৰ্ণ,
গুৰুত্বপূৰ্ণ কাৰন এইটো।
উম
আৰু তোমাৰ ধৰি লও আৰু এটা ভাল দিশো আছে, যে আগতে তে ল'ৰা ছোৱালী হওক বা উঠি অহা যুৱ প্ৰজন্মই সিমান এটা সুবিধা পোৱা নাছিল। এতিয়া বৰ্তমান সময়ত সিহঁত তে নিজৰ প্ৰতিভা যেনে নাচ, গান, অভিনয় আদিৰ ধৰি লওক, ভূমি প্ৰতিভাসমূহ নিজৰ মোবাইল ফোনৰ জৰিয়তে ভিডিঅ' কৰি ইউটিউব বা ফেচবুকত আপলোড কৰি কিন্তু সিহঁৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
অ' হুম উম
সেইবিলাক এটা বহুত বহুত ডাঙৰ বহুত ডাঙৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা যাৰ ফলত এখন দেশৰ মানে এখন দেশ, উজ্জ্বল ভৱিষ্যত মানে আগবাঢ়ি গৈছে।
উম উম
দেশৰ প্ৰত্যেক ল'ৰা ছোৱালীৰ সুবিধা পাইছে ধৰিল কিছুমান জেগা এনকা নেক এনেকুৱা কিছুমান পিছপৰা জাগা আছে, সেইবিলাকখনত মানুহ যাবলৈ মানে ভয় কৰে। সেইবিলাক জোগাত ধৰি লওঁক কিছুমান সমস্যা যেনে বানপানী মহামাৰী আদিৰ ফলত যোনবিলাক সমস্যা দেখা যায়। আনকি প্ৰশাসন বা চৰকাৰ বিভাগও সেইবিলাক খবৰ নাপায়। কিন্তু সিহঁত সিহতৰ সিহঁতেৰ নিজে মানে ভিডিঅ' বনাই ফেচবুকত আপলোড দিয়া বা ইউটিউবত আপলোড দিয়াৰ ফলত। প্ৰশাসন ব্যৱস্থা বা অঁ- বৰ্তমান সিংঙাসা মানে সিংঙাসনত থকা নেতাইও মানে সেই কথাবিলাক গম পোৱাত বাহিৰে দেখো মই আ ঠীক ভাৱে বহুত সহায় সুবিধা আগবঢ়াইছে।
উম উম উম
সিহঁতৰ মানে জীবন জীৱন ৰক্ষা কৰিছে খাদ্যৰ নাটনিৰ ফলত হোৱা সমস্যা সমূহৰো সমাধান হৈছে।
আহ আহ
যথেষ্টখিনি সুবিধা আছে। সামাজিক
উম বৰ্তমান বহুত উন্নত হৈছে আৰু বহুত ক্ষতি কিয় হৈ আছে এইটোৰ ফলত
বহুত ক্ষতি হৈ আছে বৰ্তমান নাৰী নিৰ্যাতন বৰ্তমান যুগত নাৰী নিৰ্যাতন নাৰী নিৰ্যাতনৰ কথা যেনেকে চচিয়েল সামাজিক মাধ্যমত যেনেদৰে বিয়পিছে এজন উঠি অহা ছোৱালী হওক বা ল'ৰাৰে হওক জীৱন ধ্বংস ক'ত ধ্বংস হৈছে যাৰ ফলত এইবিলাক দুচ দুচ দুষ্কৃতিৰ কাম এইবিলাক যোনবিলাকখানে মানে ধৰি লও উঠি অহা প্ৰজন্মবোৰক হয় মিছা বদদাম বা পজা এটা বদদাম দি কিন্ততে
উম- উম।
নাৰী নিৰ্যাতন ধৰি লোৱা কেছত ফচাইছে বা মিছা পোৱা ভিডিঅ' বনাইছে। কিছুমান কিছুমান অনলাইন এপসমূহৰ জৰিয়তে।
উম-উম।
পৰা এজন ছোৱালী বা ল'ৰা এটা জীৱন ধ্বংস হৈ গৈছে। বহুতৰ মানে বহুত- বহুত টো নেতিবাচক দিশ আছেই আৰু। কিন্তু তাৰ নেতিবাচক এতিয়াও চব দিশৰ প্ৰভাৱটো বেয়া মানে ইতিবাচক দি শৰ যোনটো ভাল দিশ সেই ভাল দিশটো মানে বহুত আৰু।
অঁ সেইটো আমি ভাল দিশটো ল' ব লাগিব আৰু।
অঁ।
খুব সুন্দৰকৈ বুজাই দিলা আজিৰ আলোচনাত মোৰ বহুতখিনি উপ উপকাৰী লাগিল।
হয় হয়- হয়।
আকৌ লগ পাম।
অ'কে ধন্যবাদ।